হেল্ল' অ, কি কৰি আছা?
আছো এনেই, তুমি?
এ, মইও এনেই আছো।
অ ভাত, অ খালো।
অ মইও খালো, মই খালো। চাহেই খালোঁ এতিয়া বহুত দিন খা- খবৰে নাই। চাহ আৰু বিস্কুট।
অ, অ,
আজি স্কুল যোৱা নাই?
নাই আজি স্কুল বন্ধ আছিলে আমাৰ পৰীক্ষা হৈ আছিলে যে, আজি শেষ- হৈছে মানে কালি। সেইটো কাৰণে আজি বন্ধ।
অ, আজি সেইকাৰণে বন্ধ কাইলৈ আকৌ হেৰি আছে নেকি মহৰম।
কাইলৈ মহৰম আছে অ, কাইলৈ বন্ধ দিয়া নাই আমাৰ, কাইলে বন্ধ দিয়া নাই। নাই- নাই-নাই আজিয়ে দিলে যে,
অ, আজি দিয়া কাৰণে কাইলৈ নাই দিয়া।
অ,
অ এনেই কাইলৈহে বহুত বিলাক বন্ধ।
বন্ধ আছে অ কাইলৈ আৰু কিবা অম্বুবাচি হেৰি হব নেকি?
অ, এনেই কামাখ্যালৈ গৈছানে নাই?
নাই মই গৈয়ে পোৱা নাই আজিলৈকে।
কামাখ্যা গৈ পোৱা নাই ময়ো গৈ পোৱা নাই কিন্তু ইমান ভাল লাগে ন? যাবলৈ মন যায় কামাখ্যা মন্দিৰৰ অ, কামাখ্যা মন্দিৰৰ বহুত ম- মহত্ব আছে কিন্তু। মাক কিন্তু মানো ইয়াৰ পৰা মাক সেৱা কৰো। অ ইমান ভাল লাগে বাহিৰৰ পৰা মানুহ আহে। কিন্তু আমি চোৱাচোন ইমান ওচৰতে থাকিও আমি যাব নোৱাৰো ন?
মইতো জানা ওচৰতে আছে হেৰিলৈকে গৈ পোৱা নাই মৃত্যুঞ্জয়লৈকে গৈ পোৱা নাই আজিলৈকে।
মৃত্যুঞ্জয় মন্দিৰ গৈ পোৱা নাই?
নাই।
মই মৃত্যুঞ্জয় মন্দিৰ গৈছোঁ, কেইবাবাৰো গৈছোঁ কিন্তু ভাল লাগে। মন্দিৰ বুলি ক'লে য'তে নহওক কিন্তু গৈ ভালেই লাগে কিবা এটা পজিটিভ বাতা- বৰন ন? তাত থাকিও ভাল লাগে আৰু ঘৰলৈ আহিব মন নাযায় মোৰ যতেই নহওক মন্দিৰ যোৱাৰ লগে লগে- এনেকুৱা লাগে ঘৰলৈ নাযাওৱে নেকি ইয়াতে থাকো নেকি ইমান ভাল লাগে থাকিবলৈ। ভোক পানী পিয়াহ বোলা বস্তুটো অ, একো নালাগে।
কামাখ্যালে বহুত যাবলৈ মন আছিলে কিন্তু গাটো চাগে বেয়া নোহোৱাহেঁতেন কিবা এটা কৰিলো হয়। গৈ, আগতে গৈ পোৱা নাই কিন্তু- যাবলৈ মন যায় মানে কি বাহিৰৰ দেশৰ পৰা ইমান মানুহবি বিলাক আহে ভক্তপ্ৰান বিলাক ন, কিন্তু আমি ইমান ওচৰতে থাকি আজিলৈকে মাক দৰ্শনে কৰিব পৰা নাইকিয়া, আমি সচাই মানে কি বুলি ক'ম আৰু, ভাগ্যৱানতো নহয়ে, একেবাৰে দুৰ্ভগীয়া কৈও দুৰ্ভগীয়া নেকি, একেবাৰে দুৰ্ভগীয়া কাৰণ মাক আজিলৈকে দৰ্শনে কৰিব পৰাগে নাই। ইমান দূৰৰ পৰা মানুহ আহি আহি মাক দৰ্শন কৰে। মা আশীৰ্বাদ লয়, মা চাগে আমাক চাগে মাতিব বিচৰা নাই, সেই সেইটো কাৰণে চাগে মা দৰ্শন আমি পোৱা নাই। অ', তেওঁ বোলাবা দিব লাগিব ন, তেওঁ মাতিব লাগিব সেইটোৱেই তেওঁ বিচাৰিব লাগিব তেওঁ চৰণত গৈ পেলাই আমি সেৱা কৰাটো। হয়নে নহয়, আমি চাগে সিমানখিনি পুণ্য কৰাই নাই নেকি। আমি সিমান খিনি পুণ্যলৈ যাবই পৰা নাই মাক সেৱা কৰিব পৰাকৈ, উম।
উম।
আমি চাগে কিবা নিশ্চয় ভুল কামেই কৰিছিলো নেকি। যাৰ কাৰণে মা দৰ্শনে পোৱা নাই। যেতিয়াই মাতে তেতিয়াই যাম আৰু ন, কিবা কৰি আছা নেকি?
নাই নাই। এ কাপোৰ ধুইছিলো, কাপোৰ সামৰি আছিলো।
মাহঁতে কি কৰি আছে?
মাহঁত আছে, কাম কৰি আছে, কাপোৰ ধুলা নাই আজি?
নাই, হেৰি মই নোৱাৰা তাতে, আৰু ইপিনে জ্বৰেই, আজিহে অকনমান ভাল হৈছে, মাতটো ওলাইছেহে আজি। তাকো বাৰু এতিয়া জ্বৰ আজি তিনি চাৰি দিনে, মোবাইলত ফোন চোন কাউলে কৰা নাই, খালি ম'বাইলটো চাইলেণ কৰি যি পেলাই থৈছো ক'ৰবাত, মানে মোবাইলটো নাচাওৱেই। ইমানেই গা বেয়া মানে, চাবলৈ মন নাযায়। বহুত মূৰৰ বিষ আৰু জ্বৰ।
অ', এ এতিয়া হৈছেই জানা, এইটো চিজনত। যাক হৈছে মানে হৈছেই, চাৰি, ছয়দিন, দহ দিনলৈকে হৈছে।
অ', পতককে ভাল নহয় এ জ্বৰটো, অ' কিবা ফিভাৰেল নে কিবা জ্বৰ বুলি কৈছে এইটো।
অ', এ এইটো দিন বেয়াই, এই জুন জুলাই মাহটোত এই মেলেৰিয়া চেলেৰিয়া চব হয়, ডেংগু, মেলেৰিয়া মৰিগাঁৱত ছোৱালী এজনী মৰিছ তেওঁ গম পোৱা, এম বজাৰত যে হেৰি কৰে, কাম কৰে।
মৰিগাঁও, ডাঙৰ ছোৱালী নেকি, আমাৰ ইয়াত এজনী ছোৱালী নহয়, সৰু ছোৱালী এ কিন্তু চাৰি বছৰ পাঁচ বছৰ মান হৈছে নেকি, স্কুল লত দিছিলেহে এইবাৰ শংকৰদেৱত। সেইয়া, এইকেইটা দিন অহা যোৱা কৰিছিলে, তাৰপৰা সিদিনাখন তিনি চাৰি দিন মান হ'ল বোলে তাই জ্বৰ উঠি আছিলে, জ্বৰ উঠি থাকোতে আৰু তাৰ তাৰপিছত তাই একদম সেইদিনাখন ৰাতি একেবাৰে চেঞ্চলেছ হৈ গ'ল নহয়, চকু তকু একদম ঢেলটা খাই গ'ল। তাৰপৰা লগৰ লগত নগাঁৱলৈ নিলে, নগাঁও নিয়াৰ লগে লগে মানে আই চি ইউত ভৰাই দিলে, আই চি ইউত ভৰাই লে, তাত ট্ৰিটমেণ্ট কৰি আছে, তাই মানে চিজাৰ আহিল বুলি ভাবিছে ডক টৰে ট্ৰিটমেন্ট কৰি আছে, তাৰপৰা আৰু বাসত্তৰ ঘন্টালৈকে চাব দিলে, তাৰপিছত নাই, চিজাৰ হ'লেতো বাসত্ ত্তৰ ঘণ্টাত মানে হেৰি হৈ যায়, ভাল হৈ যায় বুলি কৈছে, তাৰপৰা চিটিস্কেন কৰিলে, চিটি স্কেনতো একো ধৰা নপৰিলে, নপৰাৰ কাৰণে তাৰপিছতে আকৌ ৰাজহাড় ত পৰা মানে তাই পানীতটো নিলে চুইট ছইট নি পেলাই সেইটোও এটা টেষ্ট কৰিলে সেইটোও ইয়াত একো ৰিপৰ্ট নোলালে নোলোৱা কাৰণে ইয়াৰ পৰা আকৌ গুৱাহাটী ৰেফাই দি দিলে গুৱাহাটী এতিয়া প্ৰতিক্ষাত নি পেলাই আজি পোন্ধৰ দিন ম বেছি হ'ল নেকি তাতোহে আইচি
অ
ছোৱালীজনী আজিলৈকে চেন চে অহা নাইকিয়া ভেন্টিলেট ৰাখিলে ছদিন মান তাৰপিছত এতিয়া এতিয়া উশাহ নিশাহ এতিয়া ল'বও পৰা নাই অকনো একো ইমপ্ৰভো হোৱা নাই তাৰপিছত এইয়া উশাহ লব নোৱাৰ কাৰণে ডিঙি দি মানে ফুটা কৰি পেলাই পাইপ সোমোৱাই পেলাই তাইক অ সেই তেনেকুৱা তাই ওপৰ নিচিনা ভাবি পেলাই সেইকাৰণে আমাৰ ইয়াত মানে এতিয়া ধোঁৱা চোঁৱা দিছে আৰু মানে মানুহক ঘৰে ঘৰে আঁঠুৱা বিিলাক মানে মেডিচিন দি দিছে আৰু তেনেকুৱাই নেকি ছোৱালজনী
ছিলে নহয় সেইবিলাক দিছিলে গেছ আনিছে ধোঁৱা দিছে সেই জাপানিচ এনকে পেলাই দি
এ কিন্তু হেৰি তাতো আকৌ হেৰি হাৰ া বোলে পানীো নি চে নি জ কৰিছে কিন্তু তে এতিয়ালৈকে ধাত পৰা নাই কিন্তু মোৰ মানে লক্ষণ বিলাক দেখি পেলাই ধৰ মানে গম পাইছো যে তাত তেনেকুৱাই হব
তেনেকুৱাই হৈছে ডেংগু বা জাপানী চ এনকে ফেলাইটিছ
সেইকেইটাৰ ভিতৰতে হয় নহলে মানে কিয় ছোৱালীজনী এতিয়ালৈকে চেঞজ অহা নাই অ মানে অক্সিজেনৰ ওপৰ উশাহ হৈছিলে এতিয়া অ্িজনৰ ম্খনতৰাইাইেলাই খালিঙিত ফুটাা কৰি পেলাই তাইক সোমাই পেলাই অ তাৰ দি পেলাই মানে তাই উশাহ টো লোৱা কৰি আছে আচা কিন্তু একোৱেই ইমপ্ৰুভ হোৱা নাই বোলে আজি ইমান দিন হ'ল আৰু
উম উম এই এইকেইটা দিন বেয়াই হেৰি হৈ যে
অ আৰু ইমান সৰু ছোৱালী বেয়াও লাগিছে বহুত সৰুৱে মানে গোটেই গাঁৱৰ মানুহে মানে তাইক ৰা আশীৰ্বাদ নকৰাকে থকা নাই ভাল হওক ভাল হওঁক কিন্তু একোৱে হোৱা নাই ব গাঁৱৰ লৰা খিনিও সে পইচা পাতি তুলি পেলাই দিছে সহায় কৰিছে আৰু গোট বিলাকতেও মানে তেনেকে পইচা পাতি দিছে সহায় কৰিছে আৰু গাঁৱৰ যোনে যোনে পাৰে চাকৰি তাকৰি থকা মানুহ চবেই কা টকা পইচা দি দি মানে সহায় কৰিছে আমাৰ ভাইটিও দিছে তটো আহ ভিন্দে দিছে পইচা
উম
উম সেয়াই এতিয়া নিদিলেতো উপায় নাই বেয়াও লাগে ইমান সৰু অকণমানিকা ছোৱালীজনী ডাঙৰ মানুহ এটা হলেও কিবা এটা বেয়া ভাল হওক আৰু সেইটোৱে কিন্তু আজি ইমান দিন হ'ল তথাপি ো একোৱেই নাই
নেজানো একে কমাত যোৱা নিচিনা হল আৰু কমাত যোৱা বুলি কোৱাৰ লগে লগে মানুহ এটা যে পতকে ভাল হ'ব সেইটো আশা
নাই ন কমাত গলে আগতে হে মানুহ নাথাকে বুলিয়ে ভাবিছিলোঁ আমাৰতো হেৰিও হৈছিলে কমা দোই গৈছিলে সেই একে লক্ষ্ নে যে জাপানী চ এনকে ফেলাই দিছে
অ সেই জাপানী এনেকে ফেলাই দিছে এতিয়া এয়া মা হেয়া কাক থকা হৈছিলে যে ভাইটি দেউতাকৰ তেতিয়াতো আমি নিজে পাইছো আৰু মই আৰু হোৱাৰ পৰা ধুই পেলাই গোটেইকে লগতে আছো দেচোন শেষলৈকে সকলোখিনি গমেই পাওঁতিয়া মানে খন বিলাকানে অকন তেনেকুৱা নিচিনাই লাগিছে কাকো তেনেকে ডিঙিতে লাষ্টত গৈ ফুটা কৰি দিছো াহ ন ভে স দিনৰ পিত আকৌ ভে দ ন হৈ যায় গৈছে সিহঁতক সেইটো কাৰণে ডিঙি দি ফুটা কৰি দিয়ে সি হয় এতিয়া ছোৱালীজনী নাজানো আৰু দেই ইমান সৰু ছোৱালী এজনী।
অ মকৰা এবিধো আহিছে নহয় গম পোৱা।
মকৰা।
অ মকৰা মকৰা কামুৰিও হেৰি হৈছে নহয়।
অ সেইটো বাৰু পোৱা নাই নিউজত দিছে নে।
অ হেৰি হৈছে নহয় আমাৰ ইয়াত আমাৰ এইফালে নহয় বাৰু। চমুুৱা গাওঁ নে কৰ বোলে ছোৱালী এজনীকে মকৰা কামুৰিছিলে খেলি আছিলে যে। তাৰপিছত এই ইটা চেপতে আছিলে বোলে মকৰাটো সেই কামুৰিলে। মানে কামোৰাৰ পাছত সেই সাপে সূতা নিচিনা হৈ যায় সেই সাপৰ মানে যিটো ট্ৰিটমেণ্ট। সেইটো ট্ৰিটমেণ্টে দিব লগা হয় আঠ ঘন্টা নে ছয়ঘন্টাৰ ভিতৰত যদি ট্ৰিটমেণ্ট নাপায়। তেন্তে মানে হে বেয়া ঢুকাই যায়।
এই তাৰমানে সেইটো নিচিনা এনকে ফ্লাইটিছ। নিচিনা যিটো নেকি এইটো চৌবিশ ঘণ্টাত ধৰ ট্ৰিটমেণ্ট নাপালে মানুহ। অ বাচাব নোৱাৰে হয় ট্ৰিটমেণ্ট প মানে পালে ধৰক।
এ এইটো জাপানীছ এনকে ফ্লাইটিছটো হে চৌবিশ ঘন্টালৈকে থাকে এইটো মান। মানে সাপৰ নিচিনা সাপৰ নিচিনা বিষ মানে ছঘন্টাৰ ভিতৰত মানে হ'ব লাগে।
ছয় ঘন্টা ভিতৰত তে তাৰ চাগে সাপে যেনেকে কামোৱাৰ লগে লগে মানুহকে। কোলা হৈ যায় তেনেকুৱা কিবা এটা হৈ যায় চাগে এই মানে পুৰা বিষাক্ত।
উম মকৰাটো আামাৰ পাছতো গোটেই চাগে। চাৰিডোখৰ মানে একদম ক'লা হৈ যায় তাৰপিছতহে আগত। হেৰি নিব লাগে এণ্টিভেনম দিয়ে যে সাপে কামুৰিলে সেই এন্টিভেনম টো দিব লাগে বোলে তেতিয়া। তেতিয়াহে ভাল হয়। তাৰপিছত এই ঠাইডোখৰ কলাই হৈ থাকে।
এই ল'ৰা-ছোৱালী মানুহক কিন্তু ল'ৰা-ছোৱালী খিনি বিশেষকে নহয় শুনা নাই বস্তুতটো মানে। বিশেষকে এতিয়া ল'ৰা-ছোৱালীক সাৱধান কৰিবলৈ হ'ল নহ সিহতে খেলি কৰি। যে মোৰ বৰ ভয় লাগে ইহঁতৰ কাৰণে। ল'ৰা-ছোৱালী মানে কি বুজি পায় য'ত হেৰিও থাকিব মই নাই দেখ।
উম উম।
অহ।
কি যে আহি থাকে আৰু।
নোহোৱা নোহোৱা আজি এটা কালি এটা অ পোকেহে কামোৰে এইবিলাক মহে হে। মই এতিয়া কালি হস্পিতাল যাওঁতে এজনী মানুহ কিবা এটা পোকে কামৰিলে মানুহজনী পুৰা জ্বৰ উঠি পেলাই জেগা। জেগা ডোখৰ ক'লা হৈ আছে। তাৰ পিছত ডক্টৰ টোৱে কৈছে কৈছে আপুনি এতিয়া কি পোকে কামৰিলে আপোনিও গম নাপায়। তথাপিটো আপোনি এটা টিটি ইনজেকচন এটা লওঁক। তাৰ পিছত মানুহজনীক টিটি ইনজেকচন এটা দিছে।
উম উম সেই কলা হৈ জাই বোলে পুকে কামুৰিলে মকৰাই কামুৰিলে নাইবা। মকৰাটো দেখি। দেখিবলৈ এনেকুৱা নহয় বোলে অলপ বেলেগ নিচিনা।
বাৰু ঠিকে আছে দে নহ।
অহ হব দিয়া।